হেল্ল'?
অ' হেল্ল'?
হয় হয় শুনি শুনি পাইছা?
অ' শুনি পাইছোঁ।
অ' কোৱা কিবা আছিলে নেকি? মানে পতককৈ ইমান দিনৰ মূৰত ফোন ফোন কৰিলা।
এনে আৰু খবৰ চবৰ ল'ব কাৰণে ফোন কৰিলো আৰু তোমাক।
অ' এনেতো খবৰে নাই তোমাৰ আজি পতককনো কি হ'ল?
এনে আৰু মানে অলপ জীৱনটো বেয়া চলি আছে আৰু।
হয় নেকি কিবা বিপদত ফচিছা নেকি আকৌ।
বিপদত মানে অলপমান এক্জাম অলপমান বেয়া হৈছিল আৰু। পৰীক্ষা মোৰ।
তোমাৰ পৰীক্ষা বেয়া হ'ল?
অ' মানে বেয়াও বুলি ক'বা নোৱাৰি আৰু মানে হৈছে আৰু কিবাকে মানে ওলালো আৰু সেই এক্জামৰ পৰা।
অ'। মইতো তোমাৰ লগত বহুত বছৰ ধৰি একো যোগাযোগ কৰা নাই বাৰু। তুমি কি তুমি কি পঢ়ি আছা্তমান কিবা ক'ব পাৰিবা নেকি নিজৰ বিষয়ে
অঁ', এতিয়াতো বৰ্তমান মই আহ প্ৰতিযোগিতাামূলক পৰীক্ষাটো
ওলালো আৰু এতিয়া চি আই টি কে ডাবল ই ইঞ্জিনিয়াৰিং কৰি আছো গম পাইছা।
মানে তুমি প্ৰতিযোগিতামূলক পৰীক্ষা দিছিলা।
উম, হুম হুম।
অ', তুমি কেনেকুৱা ধৰণৰ মানে কোনটো প্ৰতিযোগিতামূলক পৰীক্ষা তুমি দিলা বাৰু? নামটো?
অ', নামটো এইটো এইটো মানে আমাৰ কলেজৰে এটা পৰীক্ষা থাকে।
উম, হুম হুম।
তেওঁলোকে মানে ওলাই আৰু সেইটো কলেজত মানে সোমাব কাৰণে মানে এডমিচন লবৰ কাৰণে
হয় হয়।
অ', সেইটো পৰীক্ষাটো দিব লাগিব গম পাইছা।
অ', সেই পৰীক্ষাটো তুমি মানে উত্তীৰ্ণ হ'ব নোৱাৰিলা নেকি?
নাই পাৰিলো কিন্তু মোৰ অ অলপ সংখ্যাটো কমকে আহিছে গম পাইছা।
অ', তথাপিও তুমি কলেজখনত সোমাবলেতো সুযোগতটো পালা ন?
মানে মই যোনটো ইংৰাজীত এটা শব্দ হয় ডিপাৰ্টমেণ্ট। যোনটো বিচাৰিছো ল'বলৈ কিন্তু সেই ডিপাৰ্টমেণ্টটো মই পোৱা নাই গম পাইছা। আহ। ত সেইটো কাৰণে অলপমান মানে দুখ হৈছে আহ
হয় হয় কোৱাচোন কোৱা।
সেইটো কাৰণে মোৰ অলপমান মানে দুখ লাগিছে আৰু গম পাইছা মানে যোনটো ডিপাৰ্টমেন্ট মই বেছি বিচাৰিছিলো মানে ল'বলৈ আৰু সেইটো পোৱা নাই মানে গম পাইছা নে নাই।
উম, হুম গম
সেইটো কাৰণে লাইক অলপমান মোৰ দুখ লাগিছে আৰু মোৰ মানে অলপ আৰু পঢ়িবও লাগিছিল। অলপ আৰু কষ্ট কৰিব লাগিছিল বাৰু সেইকাৰণে অলপমান মন চন অলপ বেয়া হৈ আছে গম পাইছা।
উম, হুম।
বাৰু ডিপাৰ্টমেন্টটো মই পালো ভালে ডিপাৰ্টমেন্ট পালো বাট মই যোনটো বিচাৰিছিলো লবলৈ সেইটো মই পোৱা নাই গম পাইছা।
অ', গম পাইছো তোমাৰ পৰিস্থিতি মই বুজিছোঁ বাৰু। বাৰু তুমি কোনটো বিষয় অথবা ডিপাৰ্টমেণ্ট পঢ়িব তোমাৰ মন আছিলে?
মোৰ এনে ডিপাৰ্টমেন্ট মন আছিলে তোমাৰ ইংৰাজীত সেই শব্দটো কয় চি এছ চি বুলি কয় গম পাইছা। কম্প্যউটাৰ চাইন্স এণ্ড ইঞজিনিয়াৰিং। অহ তে সেইটো মই অ'।
কম্পিউটাৰৰ বিজ্ঞানটো পঢ়িবলৈ তোমাৰ
অ', ইচ্ছা আছিল আৰু।
হয়। মই আজিকালি যিমানবোৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত কথা পাতো। সকলোৱে কম্পিউটাৰ বিষয়টোৱে পঢ়িব বিচাৰে এনেকুৱা কিয়নো ইমান কি আছে এনেকুৱা এই বিষয়টোত যে ছবে যে পঢ়িব বিচাৰে।
অ', এনেই মানে কি কওঁ আৰু এইটো বিষয়ত মই। মানে চবে লয় আৰু মানে চবৰৰ ইণ্টাৰেষ্ট থাকে আৰু সেই ইংৰাজীৰ শব্দ কয় তোমাৰ চফ্টৱেৰ ডেভলপাৰ বনিব ইচ্ছা যায়। কাৰণ গম পাইছা। তেওঁ মানে ভাবে আৰু ডাঙৰ ডাঙৰ কোম্পানীযত কাম কৰিব বিচাৰিছে আৰু গম পাইছে ন নাই।
উম।
অ', আৰু দেশৰ বাহিৰত কাম কৰিব বিচাৰে।
হয় নেকি? ত' কম্পিউটাৰ বিষয়ে পঢ়িলে মানে বিদেশত মানে চাকৰি পোৱাৰ সম্ভাৱনাটো বেছি
অ', সম্ভাৱনাটো মানে বেছি হৈ যায় আৰু গম পাইছা।
অ'। তেনেকেতো যোনে যোনে এই বিষয়টো পঢ়িছে। চবেতো এতিয়া বিদেশত গৈয়ে সংস্থাপন ল'ব লাগিছিল। সকলোৱেটো পাৰা নাই কিয় পাৰা নাই?
অ', সেই কিতাৰ তোমাৰ আৰু কষ্ট বেছিকে কৰা নাই চাগে। গুৰুত্ব দিয়া নাই বেছিকে আৰু মোৰ মতে চোৱা যোনে ভালকে পঢ়ে গুৰুত্ব দিয়ে আৰু ভালকে আৰু কৰে সিহঁতে মানে নিজৰ পাই যায় আৰু গম পাই যিমান লক্ষ্য থাকে তাৰ তাতে পাই যায়। আৰু যোনে নপঢ়ে তাৰ সেনেকুৱাই যেনেকে তুমি মোৰে চাইছা মই যোনটো ডিপাৰ্টমেন্ট বিচাৰিলো নাপালো।
উম, হম, হম, হম।
সেইটোৱে আৰু গম পাইছা।
হয়, হয়। মানে এতিয়া তুমি যে কৈছা তোমাৰ কম্পিউটাৰ বিষয়ে পঢ়িবলৈ খুব ইচ্ছা আছে।
উম, হম।
ত' তুমি আগতীয়াকৈ কিবা ক'ডিং পৰ্যন্ত কৰি পাইছানে বাৰু?
অ', এনে মই কৰিছো আৰু পাইথন যাবা। এইগিলাক মই পঢ়িছিলো ইলেভেন কক্সা ইলেভেন
এঘাৰ ইলেভেন শ্ৰেণীত ইলেভেন আৰু টুৱেলভ শ্ৰেণীত।
অ', শ্ৰেণীত অ'।
অ',। তুমি মানে এতিয়া জাবা অথবা চি তুমি কডিং কৰিব শিক কি কৰিছা নে কি?
অ', এতিয়া বৰ্তমান শিকিছো আৰম্ভণি দিছো আৰু গম পাইছা ইলেভেন টুৱেল্ভত মানে মোৰ ইলেভেনৰ পৰীক্ষা আছিল টুৱেলভৰো পৰীক্ষা আছিল। তে সেইটোৰ মানে বিষয়তে মই লাগি গ'লো। আৰু পাইথন জাবা মানে মই ষ্টাৰ্টটো কৰিছিলো। আৰম্ভণি দিছিলো বাত ইমান মানে হোৱা নাই আৰু ষ্ট্ৰেছৰ কাৰণে টুৱেলভৰ পৰীক্ষাৰ
কাৰণে মানে মই ইমান পাৰা নাই মানে ইমান গুৰুত্ব দিয়া নাই। কিন্তু বেছিক খিনি জানো আৰু গম পাইছা।
ময়ো ময়ো যেতিয়া কলেজত বাল্যকালত মই যেতিয়া কলেজত পঢ়িছিলো অধ্যয়ন কৰিছিলোঁ তেতিয়া আমাকো অ', ছাত্ৰ মানে শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক এটা বিষয় পঢ়াইছিলে আমাক এটা কম্পিউটাৰ লেংগুৱেজ পঢ়াইছিলে চি বুলি কয় গতিকে চি টো অকনমান টানো হৈ যায় হয় নাই। তোমাৰ পাইথনতছে তো চিটো বেছি টান কব গ'লে।
হুম হুম হুম।
আৰু চিটো খুব শ্ল' বুলিও মই শুনিছোঁ
অ', হয় হয়।
খুব পঢ়িছিলোঁ মই এইবোৰ প্ৰিণ্ট এফ স্কেনএফ তাৰপিছত তোমাৰ লোপ কাক কয় তোমাৰ ফাংচন কাক কয় এনেকুৱা বহুত কিছুমান বিষয় আছে তোমাৰ ক'ডিঙত যিটো ব্যৱহাৰ কৰি কেনে তুমি এটা ক'ড লিখিব পাৰা আৰু সেই ক'টো ৰাণ কৰিব পাৰা হয়নে
উম হুম হুম।
আৰু তুমি বাকী ক'ডিং কৰি কিনে তুমি নিজৰ ৱেবছাইট অথবা নিজৰ এপ সেনেকুৱা ধৰণৰ কিবা সৃষ্টি কৰিব পাৰিছানে নাই?
অ', এতিয়াতো বৰ্তমান মই কৰিব পাৰা নাই।
উম।
পাইছা আৰু মই এইটোত মানে মই চেষ্টা কৰি আছো নিজক আগবাঢ়াব কাৰণে গম পাইছা অ', এতিয়াতো বাৰু অ এতিয়াতো বাৰু মই সেই ডিপাৰ্টমেন্টটো পোৱা নাই গম পাইছা কিন্তু আমাৰ কলেজত আছে মানে যদি তুমি ফাৰ্ষ্ট ইয়েৰত যদি তুমি ভাল এটা চি জি পি এ আনা তেতিয়া তুমি নিজৰ ডিপাৰ্টমেন্টটো চেঞ্জ কৰিব পাৰিবা
তুমি ডিপাৰ্টমেণ্টটো মানে সলনি কৰিব পাৰিবা।
উম হুম হুম।
বদলাব পাৰিবা।
বদলাব পাৰিম আৰু গম পাইছা তে সেই সটোৰ কাৰণে মই অলপমান বেছিকে আৰু নিজৰ আগবাঢ়াই আছো যিহেতু মই নিজৰ অ', যিহেতু মই ছেকেণ্ড ইয়াৰত মই নিজৰ সেই যোনটো মন পচন্দিতা পঢ়া যি মনতটো আছিল মাৰ আৰু মোৰ সেইটো মই ল'ব পাৰিম আৰু গম পাইছা
অ', ঠিকেই আছে যদি তোমাৰ কলেজখনে যদি মানে তোমাৰ যদি মহাবিদ্যালয়খনে যদি সেইখিনি তোমাক সুযোগ দিব পাৰিছে তেনেহলেতো কথাই নাই এতিয়া তুমি দুখ কৰি লাভ নাই গম পাইছা
অ', দুখ কৰি লাভ নাই এতিয়াবোৰ
হয় ভৱিষ্যতো তোমাৰ এতিয়া অন্ধকাৰ হৈ যোৱা নাইতটো তুমি প্ৰথম বছৰটো ভালকে পঢ়া মহাবিদ্যালয়ত যিখিনি পৰীক্ষাসমূহ হৈ আছে সেইখিনিত তুমি এটা ভাল নম্বৰ আনিবলৈ চেষ্টা কৰা যাতে তুমি সকলতকৈ কৈ আগত যাব পাৰা তোমাৰ শ্ৰেণীত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সকলোকে পিছুৱাই কেনে যাতে তুমি আগবাঢ়ি যোৱা। আৰু তুমি তোমাৰ দ্বিতীয় বছৰত তুমি যাতে এটা ভাল তোমাৰ মন পচন্দৰ ডিপাৰ্টমেণ্টটো যাতে তুমি পোৱা হয় নে নহয়
অঁ গম পায় সেইটোৱে
আৰু আৰু তুমি এনেকুৱাকৈ নিজকে নিজে তৈয়াৰ কৰা যাতে
উম
তুমি যেতিয়া ছেকেণ্ড ইয়োৰ পাবা তোমাৰ ক'ডিংটো যাতে সিমান ভাল হৈ যাওক যাতে তুমি নিজেই নিজৰ দিমাক খটাই তুমি এটা এপ সৃষ্টি কৰিব পাৰা তুমি এটা ৱেবচাইট বনাব পাৰা সেনেকুৱাকৈ তুমি নিজকে নিজে শিকিব লাগিব সেই ভাষাটো সেই কম্পিউটাৰ স্কিলটো সেই ক'ডিং লেংগুৱেজটো গম পাইছা
হম হুম অ সেইটোয়ে হয় অ শুনো শুনো শুনিছো শুনিছো
উম এতিয়াৰ পৰাই তুমি জীৱনটোক লৈ চিৰিয়াছ হব লাগিব
একদম একদম মই মানে একদম লাগি গৈছোঁ আৰু নিজকে পূৰা আগবাঢ়াই আছোঁ এতিয়া কাৰণ বহুত মোৰ সপোন আছে বহুত মানে বস্তু আছে যে মোক কৰিব লাগে গম পাইছা
হম হুম হুম হ সেইটোয়ে একো নাই দিয়া তুমি এতিয়া মন চন মাৰি লাভ নাই যি হ'ল হ'ল কলেজ যেতিয়াৰ পৰা খুলিব প্ৰথম বছৰৰ পৰা ভালকৈ পঢ়ি কিনে নিজৰ ডিপাৰ্টমেণ্টটো সলনি কৰিবলৈ চেষ্টা কৰিবা হ'ব
একদম অ হয় হয়
উম তাকে ঠিক আছে বাৰু দিয়া হা ৰাখিছোঁ বাৰু মোক ঠিক আছে